আহ তোমাত মাজে মাজে ভাঙি আহে
এইবাৰ আহিছে।
ভাঙি আহে হা আছে আছে।। হ বোলো সি পিনে আৰুহে শকত হৈছে। বা মানে সেইদিন মানে এই কিবা এই চবজ ফ দিব মাতিছিল। আমা এনেক গ'লো আৰু আগেদি। তাৰপিছত চেনেকে গলিয়ে গলিয়ে নাই যা সেনকে আগি দি আহম আমাৰ চব এনেকে আহিছে মোৰ হে ত মানে একদম হয় কাপোৰটো একদম। ফিটিং হৈছিলে একদম হ এই উপৰত যোম কিন্তু হাফ হাফ সেই চাৰ্ট পিন্ধ স্কুল নহে ইমান দূৰত একদম। বক্সিং খেলা অনুদৰি হৈ গৈছে অ, অ আৰু ফুলছি হে কিয় কিয় ন ফুলব হয় না। এৰ মাছে মাংসই গাহৰিয়ে খাই থাকে। এ তাতে থাকেই মাংস চাংখ।
হম। উম ইমান হৈছে ফুলি গলে বেয়া হ'ব তাই লেকি পিছক লেকি।
অ বেমাৰ বতাবি আৰু তাই আছেবিব কি বেমাৰ। ও কিব হাত ভৰি ফুলি যায় কিবা কিবি এনো বেমাৰ আছে।
উ নাজানো দেই এইবোৰ।
অ আৰু মানে কি সেইবোৰ হলে মানে আমাৰ বাচি খাব লাগে কিন্তু নাখা
তাই নাখাই চব একফালৰ পৰা মাৰি যায়।
তাকেটো তম আৰু কবই নোৱাৰে তাই কিবা কিবা কিবা আছিল ৰ কিবা কিবা সে আছে তাইৰ এতিয়া কব নোৱাৰে ৰ কাবজ যাও অ তাপিছত হেইটো ত হেইটো থাকিলে অ সেইটো থাকিলে লনি য়ে অ বাচি খাব লাগে মাছ মাংস কমি খাব লাগে পাঠ পাঠা মাংস খাব নালাগে আৰু কিবা কিবি খায়ে খায় আৰু চব
সেইটোৱে আৰু চাবিচোন তাই আমাক বুত দ দুলে ভাত খায়
খা খাওক ন
খা খিনি ভালকে সেখিনে লাগেও গাত
আমাৰ গাততে নালাগে ন
তৌ ভালকে নালাগে
উম
মোৰ বা কওঁয় দি ওলাই যায় নালগে গাত
তাৰ পিছত লাগব দেই বিয়া হলি
এ কাই বিয়া হকলে ৰখি থকা যিটো সময়ত লাগে সেইটো সময়তে হোৱা নাই
অ সেই হয় পিচে খাই খিনি ভালকে খাবি তই আৰু ৰস ৰখি ৰখি খাৱ না হইনে পতা পত খ খাই থাকিব লাগে
পত খালী হয় না অকে
নহয় মানে বেছি একদম ৰখি ৰখি খোৱা লাহে লাহে তেতিয়া সেনেকা খাব নালাগে কিবা এটা বস্তু দিলে ভালকে ধাম ধুম সোনকালে খাব লাগে
ছা
উম অ তই যে সেইখন চলা যে
কোনহল
সেই খান আৰু সেইদিন যে দেখালি মক সান্দৰ ফৰি ভৰিহান গোটেইখিনি পাই ন তলত নাই অ অলমান নাই অকমান মানে সেই তেকে ওশাহত দিব লাগে মানে ওপৰৰ ভাপটো পায় তৰ ভাপটো নাপায়
মানে পায়ে মোক ক'বা গলে মই কিন্তু ভালকে পাৰছো
অহত ভৰিখন তলত মানে এ কি কয় এ অহ অ উঠি থাকে ন
উম
অ মোৰো উঠি থাকে মানে সেইটোতো আমাৰ পুৰা ভৰিখান নাপায় না আমি ভালকে অলপমান যদি ওখ জোতা চোতা পিন্ধো তিতি তেতিয়া যাব। বহা
মইো সেইদিনাখন একদম চাপৰ চেন্দেল এজোৰ পিন্ধি আছ। ছিলো অ অ ত আৰু যাব ওখইত তে যদি কিবা পিন্ধো হয় চেন্দেল তেতিয়া আৰু ভালকে পালো হয়।
অ তো ত গেলি কাৰ কাৰ আছিল সেইখন তোৰ লগৰীৰ
দ্বাদকৰ
তেতিয়া উলব। দিবিচোন সেই পিনে আমি যাম এনে, আহ ত ততে দু দুদিন মান থাকি যাম। দে এনে চাম আৰু ভয়ও লাগে নহয় হাত ভৰি ভাঙিল বোলে? নাভাঙে।
আৰু ত চোন চাব জানা।
অ জানো। আমাৰ ইপিনে মানে কি মানুহৰ লগত লাজ। লাগে সেইপিনে আৰু ভাল বেছি মানুহ চানুহ নাথ কিয় ন? এ লাজ লাগে আৰ। হয় টো মাতটো ভাঙি ভাঙি আহিছে। যিমান বেলেগ যায়। তোৰ মাতটো ভাঙি আহিছে।
আহিছে এইবাৰ।
অ আমাৰ ইপিনে মানে কি সেনেকা আহিছে আহিছে, ফিল চিলো নাই নহয় পথাৰ চথাৰ দৰে।
আমাৰ আছে ধুনীয়া ফিল অই বাচ
কিবা কাম কৰিছা?
অই এ
অ
বাচন থৈছো বাহিৰৰ কিবা কিবি আছে।
অ কব পিছপিনে পুতোক কে বৈলি। হা
নহয় বোলো আঁহ আহিবি আহিলে মই তাইক কম দে ওলাব, চলাব পাৰিব তাই লৈ আহিব
মোৰ ভয়ো লাগে জান একদম ফুংগা ফচক মাৰি দিলো ঔ বোলো আগে আগে গৈ আছো ক'ব পৰা নাই
অঁ নাই নাই পাৰিবি দে ভাল ক চলওঁ মইছো পাৰো
অঁ জানো কিন্তু বহুত বছৰ হৈ গল মই চলোৱা নাই এ তৰখন চলাব ত তৰখন পাৰিম না
কি খন মোৰ চাইকেল খন
তলখন ভাল লাগিছে
মোৰ চাইকেলখন অঁ পাৰিবি
অঁ দে পাৰিম দে এই পিংক কালাৰ দেখাৰ নেকি আগৰ যে এ বাস্কেট আছে আৰু কিছা ম কিনা চাইকেলৰ চাইকেলৰ চাইকেলত দেখা নাই পাইিছো চাইকেলৰ চীট খা মস্ত ওখ
অঁ নাই, নাই, নাই, নাই দে আমাৰ তাৰ ছো হয়াই
অঁ, অঁ, ত মানে কি এই কিছুমানে যে চিট খ যে ওখখত থৈ দিয়ে সত কেনেকে চাপ মাৰি উঠ চ ভৰি নামে মোৰ মস্ত ভই লাগে ত ই পাৰ না মোৰো ভয় লাগে জানা ত বোলে এনেকে সেই গলোতে বুলি পু গলো চেষ
তই আগততে পাইছ নাই স্কুটি লে
নাই
একবাৰ নাই
ক'ত চলাম কাৰ শিকিম আমাৰ এই এ আমাৰ যোনটো ঘৰত আছে সেইটো বহুত ভাৰী মতা মানুহেই অঁ ভাৰী মস্ত
কিয় হে ইমান ভাৰী নেকি
নাজানো এই নিদিয়ে এই চলাবা এই মানে আমাৰ এই অ কি
সেই চোন ভাৰী মই চো পাৰছো
খেলকেতে চাট কৰি ইতে পোৱা নাই মানে এনে এতিয়া ক'ত ৰাস্ত ঘাটট চলাবি আমাৰ ইয়াতে গাড়ী চাৰি যাই থাকে ইমান
অ সেইটো কিন্তু সেই টাইমত ভাল নাপায় দেই ৰাতি টাইমত
অ কোনে শিকাব আমাৰ আৰু শিকা মানুহে নহয়
অ সেইটো হয়
অ বোলে কোনবা বোলে পুকে ধৰি দিলা বা এনেকে অলপমান সেই তেতিয়া মান শাকটো আহ ন জাগে তাকে বিশ্বাস কৰিব নোৱাৰো এৰি দব যায় থাক যায়
আহ যাই থা
আহ
মোৰতো পাৰছো দে মই ডাবলিংটোও পাৰো আৰু অকলেও পাৰো
আ এখন অহ বছৰ লৈ লবি তেতিয়া মায়ে দে য়ৰে ঘৰ উবি
উম হয়না ত
হা
ক আন গুলো
হলি অ মই কৈছো ৰ ইপিনে মই শিকিব পাৰিলি তো আমাৰ এই লবয়
স্প আতো
আমাৰ পখিলাই শিকলি ভাল ভাল হব আমি দুটা ৰ কৰি
অ
শুভ লক্ষ উ কিবা কাম কৰি আছা আৰু
হাত বাৰ লি তহঁতৰ
অ বনাইছে
কি বনালা
হানো
অ
উ উম
উম উম উম
তোৰ আজি না ক'তো যাব লগা নাই ম কি কি বা বনাইছে নাজানো মোৰ মাতা মাতি নাই ৰ
কিয়
কালি ৰাতি কিবা কাজিয়াখন লাগছে বোলে
কি কাজিয়া
নাই বা গালি পাৰিছিল মোক গালি পাৰি থাকোঁতে মই আৰু উৰি উলটাই কলো
এ ৰাম
মানে হেই হৈছে পাপাৰ লগত লাগিছিলো এচ
আহ
লাগোতে মই আৰু উল্টা ক'লো উল্টা কওঁতে আৰু দিলা ঠায় ঠায় চৰ লগে
ত কৈছনা তই দিছা
হা
তই কৈছা এনকে
নহয় মানে মোক কিবা গালি পাৰি আছিল এই ফেনত হয় মানে সেই হৈ আছিল তাতে মই আৰু বঢ়িয়ে উল্টে কলো উল্টে কঁওতে আৰু কেইশৰ মাৰছি ছয়শৰ মান মাৰছি
এ তই এতিয়াও মাৰ খাৱ
আহ
আহ বোলে
হোমহ হোম হোম
উম একো নাই দে
এ কালি পা মাতা মাতা আৰু
মাতব দে কিমান যিমান দেৰি থ
এ থ থ থ
উম দে ৰাস অকমান পিছত কৰিছোঁ
উম মোৰ আৰু কেই তোৰ কেইটা আছে চকলেট
আৰু দুটা চাগে কৰিছোঁ আৰু বিশ মিনিট হ'ব না
উম উম
অ